আহ কি কৈছে
এয়া ঘৰতে আছো
ভাত খালে ভাত খালে নাই ক খালে এখন স্পীড কথা পাতি স্পিকৰ কথা পাতিব লাগিব
দালি দালি কোমোৰা তাৰপিছত কুন্দুলি ভাজি আলু মাছ ফ্ৰাই তুমি খালানে
খালো।
ঘৰ ভাল নে
ভাল ভাল। এবাৰ খেতি কৰিব নাই।
এবাৰ খেতি কৰিম অ, কঠীয়া পাৰি থৈছো জ পহা, বৰা নানিয়া, চকোৱা, শলপোনা তাৰপিছত ৰঞ্জিত মাটি দচ বিঘা।
অ' ওচৰত নে দূৰত
অ ওচৰতে। ওচৰতে আছে তাৰপিছত ৰোৱনী লগাব লাগিব ময়ও যাব লাগিব এই ৰঞ্জিত চপুৱা বোৱা যায় লাহিঙা তাৰপিছত নানিয়া তোমালোকৰ ৰুব নে
ৰুব ৰুব।
আহ কি ধান দিব এইবোৰ
এ চেনী চম্বা চকুৱা
অ'
চব ধানেই দিব, এইফালে গৰম কেনেকুৱা?
এইফালে এইফালে গৰম বহুত আমি ভিতৰতে সোমাই আছো বাহিৰে উৰাব নোৱাৰি। ৰদৰ তাপত গৰু ছাগলী একদম ৰ'দতে আছে ৰ'দৰ পৰা আনি এতিয়া ছাহলৈ বান্ধিছো আহি গাত তো ধুয়ে ভিতৰত সোমাইছোহি
অ', আমাৰ এইফালেও ধেৰ গৰম, হেৰি
আমাৰ এইফালে এই এইফালে আমাৰ শৰ্মাই আমাৰ এফালে খ উইৰ মাৰি খৰ মাৰিব নি ঠিক নাই
অ', মাছ চাছ খাবলে পাইছে নাই?
আমি মাছ নোধৰো নহয় আমাৰ ৰ'দত
অ', চেপা তেপা নাপাতে নেকি?
নাপাতো নাপাতো এইবোৰ চ পা-পাতিবলৈ মানুহ নাই, আৰু আমাৰ এইফালে মাছ নাই মাছটো কম। মাছ আমি । ঘৰত ঘৰত পুখুৰী চুখুৰী নাই। এই বজাৰৰ পৰা আ-আনোৱা কেতিয়াবা।
অ '
আমি, তেনেকে বৰকে মাছ মাংস নাখাওঁ। মাংসটো খাওঁ, মাছটো মানে বজাৰলে গ'লে আনে নহ'লে। সেই নেওঁ। তেনেকে খাওঁ, আমাৰ ঘৰত ফিচাৰী নাই।
অ এবাৰ নামঘৰলে যাব নাই
অ', নামঘৰলৈ যাম, যাম। ভাদমহীয়া এতিয়া খেতি নামঘৰলৈ যাম, নামঘৰত নাম। লাগিব তাৰপিছত, আৰু খেতিকণ। সদায় ধৰ, নামলৈ যাবগৈ লাগিব।
খেতি গৰুৱে কৰে নে, ট্ৰেক্টৰে কৰে?
ট্ৰক্টৰ-ট্ৰেক্টৰ। ট্ৰেক্টৰ লগাই দিওঁ ট্ৰেক্টৰে তিনিচা বাব লাগিব এ ধেৰ পইচা যায় এইবোৰ খেতি কৰাতকে নকৰা ভাল, নকৰিলেও নহয় নহয় নকৰিলেওনো কি খাম?
অহ। আপোনাৰ খজুৱতি হৈছিলে নহয়, ভাল হ'ল নাই?
যদি ভাল হ'ল এই স্কিনৰ ডক্টৰক দেখালো
ক'ৰ?
এ গুৱাহাটী। এতিয়া, বৰ্তমান ভালেই বাৰু।
অহ
উম।
ঘৰত খেতি সে-সেই পাচলি চাচলি হৈছে নাই?
আমাৰ পাচলি জিকা খেতি কৰিছোহে লগা নাই ফুলিছে আৰু। পিয়া কৰিব লাগে, মেডিচিন মা-মাৰিব লাগে তেতিয়া বোলে লাগিব। মেডিচিন নামাৰে নালাগে পাতিতে ৰঙা হৈ গৈছে। আমাৰ ওচৰৰ মানুহজনে মাৰিছে বাৰু, সেইজনৰ ঘৰত লাগে নে নালাগে। চাই লওঁ স্প্ৰা কৰিছে, মেডিচিন দিছে। মেডিচিন লগা পি-পিছত যদি লাগে, তেতিয়া আকৌ আমি আনি পেলাই। মাৰিম বুলি ভাবিছো
অহ অলপ বৰষুণ দিছে নহয়, বানপানী চানপানী হোৱা নাই নি?
এইফালে বৰষুণ, আমাৰ বানপানী নাই। বানপানী অৰুণাচলত হৈছে, অৰুণাচলত এতিয়া বাতৰিত দেখিছো। এ পুৰা ঘৰ দুৱাৰ গাড়ী দহ বাৰশ মান পুধিলে হয় পাহাৰে, মানুহ বৰ্তমান ল'ৰা নাই মানুহ বিলাক আঁতৰি দিছে। বহুত ধনী ধনী মানে বহুত বিল্ডিং ঘৰ উটি গৈছে
অহ।
পানী গৈ লখিমপুৰ একেবাৰে ঢকুৱাখানা পাইছেগৈ বাতৰিত আমি পাই আছো মানে আমাৰ এইফালে নে আমাৰ এইফালে? পানীটো কম, আমাফালে পানীটো কম বালি মাটি যে। আৰু বৰষুণ দিলে পানী ঢেৰ হয়, ৰ'দ দিয়াৰ লগে লগে পানীটো চটকে শুকাই যায়।
অ', অ', বৰষুণ দিলে অসুবিধা নহয় নেকি?
এক-একো অসুবিধা নহয় বাৰু।
গৰু, ছাগলী আছ
গৰু, ছাগলী বা সুবিধা হয় আৰু বান্ধিবলৈ জেগা নাই যে গোটেইখন পানীয়া পানী হয়, এতিয়া পানীতে বান্ধি থৈ আহিছো আৰু। এতিয়া পথাৰৰ পানীটো প-পতককে নোসোকাই।
অ', গৰু, ছাগলী ঘৰত কিমান আছে?
গৰু তিনটা ছাগলী পাঁচটা। সেইকেইটাকে এতিয়া বান্ধিবলৈ অকমান দিগদাৰ পথাৰত পানী হ'ল যে।
অ'।
পানীহল এতিয়া বাম মাত বাম মাত টি আছে বাম মাটি থাকিলেও এতিয়া পানী যে, হাল বাই দিলে এতিয়া
অ', হাঁহ, কুকুৰা আনি পুহিব লাগে।
আমি এইবোৰ হাঁহ কুকুৰা হাঁহটো পুহিব পাওঁ বাৰু এইবোৰ হাঁহ কুকুৰা চুকুৰা নোপোহো যে বৰ খুচৰে বৰ লেতেৰা এইবোৰ আমি নুপুহু।
অ হাঁহটো পুহিব পাই
আ বুলি পাঁচটামান আনিম বুলি ভাবিছো
আহ
ছিলেও মানে ডাঙৰ হ'লে আলহী দিলে সেইবিলাক ঘৰতে খাব পৰা হ'ব।
অ',
পুহিব লাগে এতিয়া পাছফালে পানী আছে
অ আপুনি গুট চুট বিলাকত আছে নাই
এনে গোট চুট বিলাক মই বোত আছো গোটত আছো গো গোট আছে আমাৰ আমাৰ দ বাৰ দিন সদস্য আছে।
অ',
তপত আমি মাইকীমানুহ যে গোটত থাকিলে ভাল আৰু কেতিয়াবা লোন চোন লব পাও টকা পইচা দহ হেজাৰ টকাটো পালো।
অ
পোৱা বহুত দিন দে পঁচিশ হাজাৰ টকাটো আকৌ এ হেৰি কৰিছো আৰু কি হব এতিয়া পাব নাপাম নে এতিয়াতো নাপাও বাৰু দেৰি আছে হ'ল এতিয়া কৰি থব লাগিব নহয়, গৰু আনিলো। গৰু আনি ছাগলী কিনিলো দুজনী এতিয়া সেই এতিয়া পঢ়ি পাঁচটা হৈছেগে এজনীয়ে দিলে এটা এজনীয়ে দিলে দুটা
অ'
এই বাৰিষা পুহিবলৈ দিগদাৰ যে এতিয়া
অ',
সেইকাৰণে।
এবাৰ গম ধেৰ বাও
গৰম ধেৰ পথাৰলে গলে এতিয়া গৰু ছাগলী কেইটা ৰাখিবলৈকে জেগা নাইকিয়া হব। কলগছ কাটি আমি যাওঁ মইয়ো যাওঁ ৰোৱনীও লগাওঁ আৰু ট্ৰেক্টৰে হাল বাই। গৰু, এতিয়া গৰু তিনিজনী আছে। কলগছ কাটি-কুটি দানা সিজাব লাগিব। আকৌ গৈ। এইকেইজনীক হেৰি কৰিলেহে হ'ব। প্ৰতিপাল কৰিলেহে
অ'।
এ গাখীৰ, গাখীৰ, গাখীৰ। এতিয়া গৰু আছে গাখীৰ নাই একবাৰ গাভিনীয়ে নহ'ল
অ গাই গৰু দুজনী আছে।
গাই গৰু এযোৰ নিছে, ডাঙৰ চিৰজনী আছে অকণমানি পোৱালি দুটা আছে। তাৰপিছত এতিয়া এই বাৰিষা অকমান কষ্ট হ'ব খে কিমাননো। খে খাই থাকিব।
দমৰা গৰু নাই নেকি খেতি কৰিবলৈ।
দমৰা গৰু নাই, দমৰা গৰু খেতি কৰিবলৈ নাই। নাই মানে, এতিয়া ৰাখিবলৈ দিগদাৰ যে পানী।
ছাগলী যে পুহিছে, নিমপাত, চিমপাত গছ চছ আছে নাই, বৰষুণ দিলে খুৱাবলৈ?
আছে অলপ চলপ দুজোপা তিনজোপা। কেতিয়াবা বৰষুণ দিলে কাটি দিব লাগিব, এতিয়া কটা নাই এতিয়া পথাৰতে। এডাল দুডাল ঘাঁহ খাবলৈ পাইছে, তাকে খাঁ বান্ধি থৈ আহিছোগে আৰু।
অহ, ছাগলী পোৱালি কেইটা আছে?
পোৱালি তিনটা পোৱালি তিনটা মাইকী এজনী। মধা পলি দুটা অকণ, অকন। এটা ক্ষীণ বন্ধাই দিছো, আৰু এটা বান্ধো-বন্ধাব পৰা হৈছে আৰু। অ অহা মখাত বন্ধাম আ।
অ
এতিয়া। গাই এজনী আছে চেৰিজনী আছে তাই দিছে।
অ'ফ
সেইটেনেকে লে ভাত মাছ আছে।
অ'
মাছ আছে, কুন্দুলি আছে, পট-তুৰৈ আছে।
মাছ, কিনি আনিলে নে কি?
মাছ কিনি আনিছো আধা কেজি, বেপাৰী আহিছিলে এইফালে বেপাৰীৰ পৰা ল'লো।
অ আপোনালোকৰ কুঁৱা চোৱা নাই নিকি।
আমাৰ ঘৰত কুঁৱা আছে ফিল্টাৰ আছে।
অ'।
আজিকালি
আহ
সেইটো কাৰণে, এতিয়া আৰু। হেৰি কৰি আছো আৰু, আমাৰ ঘৰত বাঁহ আছে গমাই গছ আছে চুটেনা গছ আছে। শিমলু গছ আছে।
আহ এতিয়া ঘৰতে আছে।
এতিয়া ঘৰতে আছো অ।
কি কৈ আছে।
পোহৰ এনেৱে গৰমত বহি আছো, গৰু ছাগলী কেইটা লোৱাই।
আহ
ছাগল কেইটা লৰাই পেলাই এনেই বহি আছো অকমান ৰ'দ ৰ'দ ওলাব নোৱাৰি নহয়। তামান মই ৰ'দ। গৰমতটো বেছি এইফালে বহুত গৰম।
অকমানে গছ গছনি কাটি এৰা কৰি দিছে সেইকাৰণে গৰম বেছি।
উম এইপিনে গৰম বেছি আকৌ গছ গছনি মানুহে। গছ গছনি মানুহে কাটি পেলাই গোটেই খৰাং কৰিছে আৰু। হ হেৰি নহয় হ'ব কি বাৰু
উম, গছ গছনি নাইকিয়া যিমানে হৈছে। সিমানে বছ বছৰে বছৰে গৰমটো বাঢ়ি বাঢ়ি গৈ আছে।
গৰমতটো বেছি হৈছে। আমাৰ গছ আমাৰ গছ আছে, গছ থাকিলো হেৰি নহয় আকৌ। এই গৰমটো বেছি। খুছি গছ গছনি আমাৰ আম। সৰু হৈ আছে লাগিব আও অহা বছৰ পৰা লাগিব বুলি ভাবিছোই এজোপা আজি পাছে আম গছ কলগছ আছে চেনিকল আছে জাহাজি কল আছে
অ যিমান পাৰে গছ গছ গছনি ৰোৱক তেতিয়া গম কমিব
উম মানুহে আও গছ গছনি কাটি টকা পইচাৰ অসুবিধাত গছ গছনি কাটি কৰি বেছিকৈ এদাই কৰি দিছে আও নহ'ব কেলি বাওঁ। জনা মানুহে গছ গছনি নাকাতে নহয়।
জনা মানুহে গছ গছনি নাকাটে মানুহে এতিয়া বুজি নাপায় কাটি দিছে।
অ হ'ব দিয়ক। আপোনাৰ লগত পাছত কথা পাতিম।
আহ হ'ব হ'ব।